হয় নমস্কাৰ। বৰ্তমান আপোনাক খবৰ খাতে জনাব।
বেয়া আৰু ভাল, বেয়া মাজতে আছো আপোনাৰ কেনেকুৱা খবৰ?
খৰ বৰ্তমান ইমানটা ভাল নহয় মানে বতৰৰ পৰিস্থিতি বৰ ভাল নহয় মানে বহুত গৰম পৰি একো মানে কাম কৰিব বাবে সুবিধা নহয়।
হয় গৰম বতো ইয়াতো পৰিলক্ষিত হৈছে বাৰু য যথেষ্ট গৰম।
হয়,
দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে?
হয় হয় দুপৰিয়া ভাত পানী খোৱা হ'ল বাৰু।
হয়।
কাৰণ গৰমৰকাৰণে হে একো কাম কৰিব পৰা নাই, ঘৰতে পঢ়িবলগীয়া হৈছে।
হয়। ইয়াতো যথেষ্ট ত গৰম বতৰটো মানে একদম এটা ভাল বতৰ নহয় আৰু এনে এনেকৈ হৈ থাকিলে মানে গৰমৰ ফলত যথেষ্ট বেমাৰ আজাৰ হ'বগৈ মানুহৰ।
হয়। উম দেখিবলৈ পাইছো, মানে বিগত বৰ্ষতকৈ এই বৰ্ষতো অধিক গৰম হোৱা দেখা পোৱা কৈছে
হয়। মানে ইবছৰতকে শিৱছৰ আপোনাৰ এই বতৰৰ যোনটো গৰমৰ উৎপাত বা গৰমৰ প্ৰকোপ এইটো দিনক দিনে বাঢ়িয়ে আহিছে, হয়তো গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই হৈছে এই বিষয়টো। কিন্তু মানে যথেষ্ট আমিখিনিয়ে আমি ভুক্তভোগী হ'বলগীয়া হৈছে, এই ক্ষেত্ৰখনত।
হয়। গৰমতটো অকল মানে মানুহে উপভোগ কৰা নাই, ইয়াত থকা মানে সকলোৱে এই গৰমটো উপভোগ কৰিবলগীয়া হৈছে, এই গৰমৰ কাৰণে মানে সকলো অসুবিধা হৈছে। জীৱ জগত মানে সকলো বস্তুৰে সকলো জীৱই গৰমতটো অনুভৱ কৰিছে, এই গৰমৰ কাৰণে মানে সকলো জীৱবোৰে কিবা এটা মানে বিচ্ছিন্ন ঘটিব পাৰে।
অ' এতিয়া। আপুনি পথাৰৰ গৰু, ছাগলীৰ পৰা আদি কৰি মানে যিমানবোৰ জীৱ জন্তু আছে। সিহঁতৰো মানে যথেষ্ট বৰ্তমান কষ্ট হোৱা দেখা পোৱা গৈছে। এতিয়া আপোনাৰ এটা টাইমত বৰষুণ দিলে যথেষ্ট বানপানী হ'ল, যাৰ ফলত ধৰক আপোনাৰ যোনখিনি গৰুৱে খোৱা গৰু এৰাল দিয়া বা গৰু সেই পোহপাল দিয়া জেগা খিনি সেই ঠাই খিনিতো এটা সময়ত পানী হৈ গ'ল। এতিয়া আকৌ হঠাতে আপোনাৰ ইমান গৰম পৰি ইমান ৰ'দ ওলাইছে। সিহঁতক খোৱা বোৱাতো মানে অসুবিধা আহি পৰিছে আৰু লগতে গৰম তটোপৰাও তেওঁলোক সিহঁতবোৰ আমাতকৈ বেছি মানে কষ্ট পাবলগীয়া হৈছে।
অ'। এনেকৈ যদি অনাগত দিনত মানে গৰম এইবছৰতকৈ সেইবছৰ বাঢ়িবলৈ হয় তেতিয়া আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লব লগগীয়া পৰিস্থিতি হব পাৰে?
হয়। এতিয়া যদি আপুনি চাই এইবছৰতকৈ সি বছৰ যেনেদৰে গোলকীয় উৎতাপ বৃদ্ধি হৈছে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ বাবে পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ যোনখিনি মানুহ সেই মানুহখিনিয়ে আপোনাৰ কিছুমান এ চিৰ ব্যৱস্থা কৰিছে, সেই বাটালু বাতানুকালীন যোনখিনি ব্যৱস্থা থাকে বা সেই কিন্তু আমি যদি দেখা পাওঁ সেই এ চিৰ ফলত আপোনাৰ সেই সময়টোৰ বাবে হয়, সেইটোৱে আপোনাক শীতল অনুভৱ কৰাব, কিন্তু তাৰ পৰিৱৰ্তে তাৰ পৰা যোনখিনি আপোনাৰ ৰাসায়নিক দ্ৰব্য ওলাব বা সেই যোনখিনি গৰম হাৱা সেই এ চিটোৱে বাহিৰৰ পৰ্যায়লৈ এৰি দিব, সি আপোনাৰ পৰিৱেশটোৰো বা বায়ুমণ্ডলৰবোৰো যথেষ্ট ক্ষতিসাধন কৰিব। যি আপোনাৰ শুনা পোৱা মতে সেই-সেই যোনখিনি ক্ষতিসাধন সেই ক্ষতিসাধনখিনি আমাৰ অজন স্তৰতো পৰে বুলি মই শুনিবলৈ পাইছিলোঁ।
হয়। নে বৰ্তমান সময়ত গৰমৰ প্ৰকোপ ইমান বাঢ়ি আছে, গতি অনাগত দিনত যদি এনে কৈ গৰম বাঢ়িবলৈ হয় তেতিয়া আমি বৰ্তমানতকৈ মানে অধিক বৰ্তমান যিমান আমাৰ পৃথিৱীত গছ-গছনি আছে তাত। ঠিক দুগুণ গছ-গছনি ৰোপন কৰিব লাগিব। যাৰ ফলত মানে, মানে এটা শীতল হাৱা আমি পাবলৈ সক্ষম হম।
নহয়।
এই ক্ষেত্ৰত আপোনাৰ আপুনি কি ভাবে?
হয়, এই ক্ষেত্ৰত মানে আপুনি চাওক, আপুনি এতিয়া এই যোনটো গৰমৰ প্ৰকোপ সেইটো কেৱল আমাৰ অঞ্চলটোতে নহয় সমগ্ৰ বিশ্বতে মানে আপোনাৰ অনুভৱ কৰিছে। কিছুমান অঞ্চলৰ এতিয়া। আপোনাৰ কিছুমান অঞ্চল, সেইখিনি অঞ্চল আগ আচলতে আমি ইমান হিচাপ ত ধৰিব নোৱাৰোঁ। কাৰণ সেইখিনি আপোনাৰ বাৰ মাহেই শীত এ শীতল অৱস্থাত থকা যেনে ধৰক হিমাচলৰ একেবাৰে যোনখিনি উচ্চ স্তৰৰ। ৰ'দত থকা ব্যক্তিসকল বা বাসিন্দাসকল সিহঁতৰ বাবে গৰমটো ইমান বেছি আগতে অনুভৱ নহৈছিল কিন্তু এতিয়া শুনা পোৱা মতে মানে তেখেতলোকেও সেই গৰমৰ অনুভৱবিলাক বৰ্তমান কৰিছে। এতিয়া আমাৰ ওচৰতে থকা অৰুণাচল প্ৰদেশৰ যোনখন। আপোনাৰ জিৰ' বুলি কোৱা ঠাই আছে। সেই জেগাকনতো এতিয়া মানে, মই বাতৰিত পোৱা মতে, সেই জেগাটো এতিয়া বৰ্তমান বহু। খুব বেছি পৰিমাণৰ প্ৰায়, ছয়ত্ৰিছ ডিগ্ৰী পাৰ হৈ গৈছে সেই অঞ্চলটোৰ আপোনাৰ গৰমৰ উষ্ণতা যিটো অঞ্চলত নেকি আপোনাৰ। বিছ বা পোন্ধৰ ডিগ্ৰীতকৈ ওপৰত নাযায়, যি অঞ্চলত আপোনাৰ প্ৰায় জিৰ' ডিগ্ৰী। জিৰ' ডিগ্ৰী মানে উষ্ণতা থাকে। যে সেইবাবেই সেই ঠাইটোৰ নাম জিৰ'ও ৰাখিছিলে। কিন্তু এতিয়া যদি চাবলৈ যাওঁ। সেই অঞ্চলতো মানে আপোনাৰ ত্ৰিছৰ সীমা অতিক্ৰম কৰিছে। গতিকে আমি গৰম কিমান বাঢ়িছে ইয়াৰ ফলত জীৱকুলৰ বা এই আমাৰ পৃথিৱীখনৰ কিমান অনিষ্ট হৈছে আমি এইবোৰ কথাৰ পৰাই অনুমান কৰিব পাৰিছো।
হয়। এই ক্ষেত্ৰত আমাৰ চৰকাৰে কিবা পদক্ষেপ লোৱা দেখা পোৱা যায় নে বাৰু?
নাই, নাই এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে বৰ্তমানলৈকে বা আমি অতীততো যদি চাওঁ অতীতৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা পোৱা নাই এতিয়ালৈকে। মানে একো কাৰণত একো পদক্ষেপ লোৱা নাই। আপোনাৰ জনবসতি আমাৰ বিলাক আগতকৈও মানে চহৰ অঞ্চলৰ জনবসতি আপোনাৰ বহুত ঘন আৰু আমাৰ গ্ৰাম্য জীৱনৰ। আপোনাৰ জনবসতিটো পাতল। তৰো আৰু সেই কথা থকা স্বত্বেও, আপোনাৰ জনবসতি ইমান ঘন থকা স্বত্বেও মানে আমাৰ গ্ৰাম্য অঞ্চলতো সমান। পৰিমাণৰ গৰমেই আমি এতিয়া উপলব্ধি কৰিছোঁ। এতিয়া সেই চহৰৰ লোকসকলে ধৰক তেওঁলোকেতো তেওঁ এই প্ৰকৃতিৰ পৰা পোৱা যোনটো শীতল বতাহ সেইটোৰ অনুভৱ হয়তো তেওঁলোকে সম্পূৰ্ণ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে বৰ্তমান। তেওঁলোক আপোনাৰ কামত থকা সময়খিনি বাৰু। কৰ্মৰত অৱস্থাতে ব্যস্ত থাকে। বাকী ঘৰত থকা সময়খিনিত তেওঁলোকে অকল ফেনৰ হাৱা বা এ চিৰ যোনখিনি বতাহ, সেই বতাহে উপভোগ কৰিবলৈ পায়। যিটো বতাহ আমি অতীতৰ দিনত আমাৰ গাঁৱলীয়া ঠাই বিলাকত এই গ্ৰাম্য জীৱন-যাপনত আপোনাৰ সেই। ইখিনি অনুভৱ, কৰিছিলোঁ। কিন্তু এতিয়া আমাৰ বিলাকৰ কাৰণেও মানে এইটো অসুবিধা হৈ আহি পৰিছে। এই ক্ষেত্ৰ- আৰু ইয়াত আমি চৰকাৰে কোনো পদক্ষেপ হাতত লোৱা দেখা পোৱা নাই। তেওঁলোকে গছ-গছনি বা ওপৰতো একো আঁচনি উলওৱা নাই বা গছ গছনি ৰুব লাগে বুলি ৰাইজক আমি সজাগ কৰাও তেনেকে দেখ- খা পোৱা নাই। গতিকে, ইয়াত চৰকাৰৰ কিছুমান দুৰ্বলতা বা গাফিলতি আমি দেখা পাইছো।
হয়, নে বৰ্তমান সময়ত যদি এনেকৈ। এই পৃথিৱীখনত যদি এনেকৈ গছ-গছনি সদায় কাটি থকা হয়। ইয়াৰ বিপৰীতে যদি গছ-গছনি ৰোৱা নহয়। তেতিয়া আমি উঠি অহা নৱপ্ৰজন্মই মানে, কেনেকুৱা ধৰণৰ পদক্ষেপ ললে এই, আকৌ সেউজীয়া পৃথিৱীখন আকৌ আমি ঘূৰাই পাম। যাৰ ফলত গৰম কম পাম, যাৰ কাৰণে আমি বিশুদ্ধ অক্সিজেন পাম, কেনেকৈ আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লব লাগিব?
হয়, এইটো মানে আপোনাৰ, আমি কিছুমান পৰিকল্পনা কৰিব পাৰো। যে আমি যদি প্ৰতি ব- বছৰে আপোনাৰ এখন ৰাজ্যত এক লাখ মানকৈ গছ আমি পুনৰ উদ্ধাৰ কৰিব পাৰো। হয়তো তেনে তেনে এটা অৱস্থাত এসময়ত গৈ হ'বও পাৰে আপোনাৰ সম্পূৰ্ণৰূপ তে আমাৰ যোনখন পুৰণা সেউজীয়া পৃথিৱী তেনেকুৱা কিন্তু ভালদৰে যদি আমি কথাটো আপোনাৰ বিবেচনা কৰো। তেন্ত যে হয়তো সেই পৰ্যায়লৈ আমি ঘূৰি যোৱাটো এতিয়া বৰ্তমান অসম্ভৱ বুলিয়েই ক'ব লাগিব। কাৰণ, চাওক আমাৰ অঞ্চলবিলাকত ইমান বেছি পৰিমাণৰ উ টুব আহিলে তাৰোপৰি আপোনাৰ পাহাৰ কাটি, আপোনাৰ পাহাৰ কাটিও তাত ৰাস্তা নিৰ্মাণ কৰা হ'ল বৰ্তমান। এতিয়া গতিকে, তেনেকে যদি চাবলৈ যাওঁ আমি আমাৰ যিহেতু ৰাস্তা ঘাট বিলাক আমাৰ দৈনন্দিন জীৱ জীৱনত প্ৰয়োজন হৈয়ে থাকিব। বা উদ্যোগবিলাকো আৰু বাসস্থানৰো আমাৰ সম্পূৰ্ণৰূপে প্ৰয়োজন হ'বই। তেনেস্থলত আপোনাৰ মানে সেই সম্পূৰ্ণৰূপে সেউজীয়া পৃথিৱী এখন গঢ়ি তোলাটো আমাৰ বাবে সম্ভৱপৰ হৈ নুঠিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি কিছুমান গছ-গছনি ৰুব পাৰিম, যদিও হয়তো সেই গছ- গছনি, নীখিনিৰো সম্পূৰ্ণ যিখিনি আ- আপোনাৰ গুণাগুণ থাকে। সেই গুণাগুণখিনিও ভৱিষ্যত প্ৰজন্মই উপভোগ কৰিব নোৱাৰিব। হয়টো আমাৰ ওচৰত মানে এতিয়া এইটো অসম্ভৱ এটা কাৰ্যসূচীৰ দৰে হৈ পৰিলে।
হয়।
আপুনি কি ভাবে? বিষয়ে মানে চৰকাৰে কিবা বিশেষ পদক্ষেপ লব লাগে সেইক্ষেত্ৰখনত
হয়, এই ক্ষেত্ৰত মানে চৰকাৰে বিশেষ ধৰণৰ আঁচনি নিৰ্মাণ কৰি যদি এ প্ৰত্যেক মাহে গছ পুলি ৰোপন কৰে।
উ।
বা প্ৰত্যেকটো সময়ত তেওঁলোকে মানে পৰিৱেশৰ লগত খাপ খুৱাই যদি কিছুমান গছ -গছনি ৰুৱে যাৰ হেল্ল। মানে গৰমতটো কমি থা, কমিবৰ কাৰণে কিছু কৃত্ৰিম হলেও ব্যবছ-
সুব্যৱস্থা লয়। তেতিয়া আমি পৰৱৰ্তী সময়ত
গৰমৰ পৰা অলপ হাত সাৰিব পাৰিম বুলি আমি আশা কৰোঁ।
সেইটো এটা ঠিক কথাই কৈছে আমাৰ চৰকাৰে যদি এনেকুৱা কিছুমান তেতিয়া, তেতিয়া হলে আমি অকণমান হলেও উদ্ধাৰ পাম।
হয়।
লয় চৰকাৰে কোনো এটা কাৰ্য কৰিবলে ল- এতিয়া সেইটো মানে আপোনাৰ বাধ্যামূলক হৈ যায়। যিহেতু সকলো লোকৰ বাবে সকলো জীৱকুলৰ বাবে। কিন্তু তেনেক- কোৱা আছে যদি চৰকাৰে বিশেষকৈ নানে আমাৰ সমাজৰ আগত দাঙি নধৰে হিটো বহুত বিষ কণ হ'ব বা বহুত বেয়া হ'ব যেন মোৰ অনুভৱ হয়
হয় এই বিষয়ে আমি আকৌ আলোচনা কৰিম আপোনাৰ সৈতে কিন্তু কিছু বিসংগতিৰ কাৰণে আপ অ আপোনাৰ সতে আজি গোটেই বিষয়টো আলোচনা কৰিব নোৱাৰিম কিন্তু আকৌ, আপোনাক লগ পাম ইয়াতে।
আকৌ আমি আলোচনা কৰিম এই দিশত।
ঠিক আছে ধন্যবাদ বাৰু
ধন্যবাদ।